হেল্ল'
হেল্ল'
অ কি কৰি আছ
অ আছো এনে কাম বন কৰি লৈ চোতাল ঘৰ অ চোতাল ঘৰ হাৰি থৈ আহিছো আহ।
আহ
কি কৰি আছা?
য়েহ এ কি কৰিম আৰু, আছো মইয়ো এনেকে অ কাম বন কৰি ললো, আজৰি হলো।
অহ
বলাই অকণমান এ গৰু ছাগলীও আহিছে গৰু ছাগলীও বান্ধি কৰি ললো।
অ, গৰু ছাগলী বান্ধিলা।
অ বান্ধি ললো। তই মানে বিউটি পাৰ্লাৰ শিকিছি? চোৱাচোন বিউটি পাৰ্লাৰ শিকি হৈছে নে নাই?
শিকি আছো, হোৱা নাই দহ দিন মান হৈছেহে যোৱা।
অ কাটিব পাই? পাইছা নে নাই?
কাটিব মানে সেই থ্ৰেডিং কৰাটো অকণ শিকিছো। সেইটো পাৰিছো আহ তাৰ পিছত আকৌ চুলি, কাটাতো শিকিছোঁ। চুলি কাটা মানে এতিয়া ধেৰ শিকাব আছে, এইটোও এটা কাট শিকিছো। ষ্টেপ কাট টো শিকিছো।
অ সদায়ে গৈ আছ নে?
অ মানে সদায় যাব পৰা নাই যে এ অকণ অসুবিধা হৈ থাকে। সেইটো কাৰণে এমাহ শিক শিকিম যে দহ দিন হৈছে, অ এমাহতে হ'ব চাগে মই মেকআপ লোৱা নাই। তো শিকিম।
অ সেইবিলাকতো লাভ আছে দে যদি তোৰ এমাহত হ'ব কমপ্লিট নহব চাগে এমাহত?
অ, নহলে আকৌ শিকিব লাগিব। তেওঁ এমাহতে হুৱাই দিম বুলি কৈছে মানে, নিজৰ লগত কথা মানে নিজে যদি সোনকালে যাব পাৰো দিনটো শিকিব পাৰিম হয়।
অ, অ
এতিয়া যাব নোৱাৰো যে ঘৰ কাম বন কৰি উলোৱা লৈ দেৰিয়ে হয়চোন।
অ ক'ত শিকিছ এইয়া?
এ মই হেৰি বেবেজীয়াত।
অ বেবেজীয়াত শিকিছ।
অঁ
অ অ।
অ দুৰ হয় অলপ হয়।
অ যোৱা কোৱা দেই দূৰ হয়তটো।
উম ইয়াত এতিয়া কাম বন কৰি ঘৰত ভাত পানী বনাই কৰি থৈ আকৌ জৰা লয় দেইয়ে হৈ যায় গৈ ।
কষ্টও হব নহলে বহুতচোন বহুত দূৰ হয় অলপ কি হত যাও গাড়ীত যাওঁ?
তম তমত যাও, তম টমতো আৰু লাহে লাহে যায় । হয়।
অ তমতমত।
এনে এই অট খত যোৱা হা ধৰি লওক । সোনকালে পাওঁগৈ।
উম। থাকেই, সেইটো বা শিকি অৱশ্যে শিক শিকি ললে ভালেই বাৰু শিকি লোৱাৰ পিছততো নিজৰ এটা প্ৰফিট ন নিজৰ গাঁৱতে ওচৰতে কোনোবাই হেৰি কৰিলে
অ স ওচৰৰ মানুহখিনিকে কৰিব পাৰিম হ দূৰত বাৰু নকওঁ আৰু ওচৰৰ মানুহখিনিকে কৰিব পাৰিম।
অ ওচৰ এতিয়া ঘৰতে নুখু খুলি নললেও ঘৰতে এতিয়া ধৰি লও কোনোবা আহিলে তই ত্ৰিশ টকা আজিকালি ত্ৰিশ টকা লয় ন চল্লিশ টকা লয় নেকি?
অ আজিকালি আমাৰ ইয়াত আমাৰ ইয়াত বা ত্ৰিশ টকাই ।
অ এনেই চল্লিশ টকা ত্ৰিশ টকানো কোনে ন, দুজনী কৰিলে তই এ মানে ক আশী টকা মান গোটাব পাৰিম।
অ এই উ হেৰি এনে ধৰি লোৱা টাউনত। চল্লিশ টকা এনেকে লয়। চল্লিছ টকা।
আমাৰ ইয়াত চল্লিশ টকা লয়।
অ আমাৰ ইয়াত গাঁওৰ জেগা যে, ইমান নলওঁ আৰু মানুহবিলাকৰ পৰা নলয় গাওঁ ৰ একে নহয় ।
অ তাৰপিছত চুলি কাটিলে পাবি দুশ আঢ়ৈশ ভালকে ন।
অ ভালকে কাটিব পাৰিলে দুশ আঢ়ৈশ পোৱা যাব।
অ ঘৰতে বহি বহি এতিয়া ঘৰতে তই বিউটি পাৰ্লাৰ। শিকি আহিছ বুলি এতিয়া ঘৰতে কোনোবা ওচৰ ছোৱালী তুৱালি থাকিলে বোৱাৰী, আজিকালি বোৱাৰীয়েও কাটে কিয় চুলি তুলি কটাৰ পিছত বোৱাৰী এজনীয়ে তোক চুলি কেইডাল, অ
আমিয়ে জানো নেকাটো হয়, তেনেকুৱা অ।
এতিয়া আঢৈশ টকা এটা ঘৰতে পাবি বহি বহি থাকি, ন?
অ সেই দোকানো আছে নহয় খোলা হয়, ঘৰতে, অ দোকান আছে । তেতিয়াহে তাতে শিকি কৰি আহি। দোকানখনকে খুলি ল'ব লাগিব।
অ ভালেই কৰিছ। শিকিব লাগে কিবা এটা। কৰ্ম কৰি থাকিলে ব্যস্ততা ও হয় ছোৱালী স্কুল যোৱাৰ পিছতো দিনতটো ইমান কাম নাথাকে। কে কাম বন খিনি কৰি পেলোৱা পাছত আজৰি । ন।
অ একো কাম বন নাথাকে যেতিয়া ইমান কথা নাই আৰু সেইটো কাৰণেতো শিকিছো।
ৰাতিপুৱা সোনকালে উঠি ভাত পানী খাই আওঁ কাম বন কৰি আৰু আজৰি হৈ লৈ আৰু নটা দছ টালৈ দোকানখন খুলি ললো।
অহ।
অ একে দিন তোলে আকৌ সন্ধিয়া সময়ত খুলি কৰি আও শাহু শহু আছে। আছে যেতিয়া কাম বন দুখন এখন কৰি ন ছোৱালীও স্কুল যাইগৈ। ভালেই হৈছে বাৰু উম। এনেকে খুলি ল'ব লাগে ৱ বিজনেছ এটা কৰি থাকিলে কাম এটা নিজৰ এটা কৰ্ম এটা লাগে বুজিছ।
অ নিজে আজিকালি একো নকৰিলে মানে কৰিব। নোৱাৰি আও। আএ মানে একো নাই। নিজৰ মানে নিজে খৰচটো উলিয়াই থাকিব পাৰিলেও বহুত।
তাকেই নিজৰ খৰচ এটা ওলাই থাকে।
অঁ। এতিয়া কিমান বেলেগক খোযো। খুজি থাকিম নহয়। সেকানেই নিজে লাগে মানে।
উম নিজৰ খৰচটো নিজে উলিয়াব লাগে এতিয়া ধৰি লও কিবা এটা কিনিবলৈ মন গল বোলে কাপোৰ এযোকে কিনিব মন গ'ল নিজৰ পইচাই দি নিজে কিনিলে কিমান ভাল লাগে ন ।
অ
উম।
সেইয়া এতিয়া আপুনি হেৰিট আপোনাৰ। কাম। খন হেৰিয়ত দিয়া হৈ আছে আও এইয়ে যে ৰাস্তা ওচৰত যে দিছিলে যে। অহ ।
দোকানতো মই কেতিয়াবা যাও কিন্তু দোকান খনৰ ইমান নাথাকো এতিয়া আজিকালি বাপেক পিতেক থাকে আওঁ ।
অ ।
উম আগতে মই থাকোগৈ। বেছি এতিয়া মই নেযাওঁ। মোৰ ঘৰৰ কামেৰে মোৰ হৈ যায় মই ফেব্ৰিক চেব্ৰিক কৰি থাকো যে।
আহ ফেবি কয় আও।
কাম কৰি যাব যা
হে হেৰি কাবাৰ অৰ্ডাৰ থাকেনে?
অ অৰ্ডাৰ আমিও কও।
আহ কিমানকে লয় এযোৰ কাপোৰত?
এ কাপোৰ মানে কাপোৰ লৈ দাম আও ধৰি লও মই ফুল চুল এবিক এবলিক ফুলতটো লগাই কৰি যদি দিও কেতিয়াবা উ কাপোৰ লৈ দাম আৰু কটনৰ এতিয়া কালি পৰহি কালি নে কালি নে পৰহি এযোৰ বেচিছো মই সাতশ টকা। এজে ধৰা ফেবি কৰি টো অ কটন এযো।
আহ
সেইযোৰ সে সাতশ টকাত বেছিছো। তাৰপিছত মাজত তে এবাৰ বেচিছো পোন্ধৰশ এযোৰ।
অহঁ
ত তাক যেনেকে পাওঁ আও। পটা পোৱালৈ লৈ লওঁ আও।
ফটো দিবাচোন চাম।
উম উম ফটো দিম ৰ।
অহ
কাপো কই কই বেচো। আকৌ নিজেও পিন্ধো নিজে জেও কবােযোৰ পিন্ধিলো নিজে চাৰি পছযোৰ পিন্ধিলো। অ আকৌ আজি অনলাইনত এযোৰ আনিছো কাপোৰ কাপোৰতো ইমান নাই। আজ অনলাইনে আনিছো যে কাপোৰতো ইমান ঠিক নহয় আগৰ মই অনা নগাওঁ পৰা অনা কাপোৰখিনি না নহয় বাৰু।
অ নগাঁৱৰ পৰা আপুনি আনেগৈ ন হলচেলৰ পৰা আনেনে?
আনো
অহ
তাপা এতিয়া মই ইমান ঠিক নহয় তথাপিও ভাবিছো এযোৰ চকলেট কালাৰ এযোৰ পিন্ধিব মন গৈ আছে মোৰ। নতুন ডিজাইন এটা দেখি আছে মানে নতুন ডিজাইন এটা মান মবাইলতো চাইছিলো দেখিছিলো। এটো ডিজাইনৰ কাপোৰযোৰ পিন্ধিব মন গাইছে এইটো ডিজাইনতোলো আজি আজি টাই কৰিম আৰু গধুলালে বনাম ফুল চকলেট কালাৰৰ।
অ মই এযোৰ আনিলো নহয় বগা কাপোৰ। ক যো কা হে ফেবিক। কৰিলো দুদিনমানান এলাহ লাগিলে, থৈ দিলো কাপোৰযোৰ তেনেকেই আছে।
আহ ভালে। সেইবি কৈছিল মানে
ছিলোে নকুৱা হয়, ইমান এই হেৰি মিক্স। পাতৰ, বগা উকা চট আনিছিলো। তেনেকেই সোমাই আছে এতিয়া।
মই কণ্টাকসত বনাইছো, বগা পিংক কালাৰ মেখেলা।
আহ।
পিংক কালাৰ ন নাই ৰাণী পিংক টো ৰাণী পিংকতকে অকমান হেৰি আৰু অকনমান পাতল, কালাৰটো গুলপীয়া কালাৰ গুলপীয়া নিচিনা মেখেলাটো।
আহ ।
চাৰাখন বগা। ভেল, ভেতৰ ফুল বনাই লগাইছো।
আহ। এ ফুল বিলাক যে হেৰি কৰি আনে নে অৰ্ডাৰ কৰি আনে অ?
ফুলতটো মই নিজে ঘৰতে বনাও। ফুলটোোমানে ভেদ ভেলভেতো, অৰ্ডাৰ কৰি আনিলেতো বহুত দাম অৰ্ডাৰ কৰি আনি পেলাই বনাব পাৰি কিন্তু আছে অৰ্ডাৰ কৰি আনি বনাব পাৰি পাৰা।
আহ ।
কিন্ত মই এনেই ভেলভেটটো কিনি আনি ভেলভেট মই নিজে হাতে বনাও।
অণ নিজে হাতে ফুল বনাই কৰি কাটে আৰু
অ, কাটি কৰি মই লগাই দিওঁ। অ, মই নিজে পিন্ধিছো বগা ম বগা। চাদৰ ৰঙা মেখেলা বনাইছো
অঁ।
ফুল বনাইছো, আৰু এইযোৰ এইযোৰ ধোঁৱ কালাৰত বনাইছিলো। অ, চিল্ভাৰ কালাৰো নহয়। এইটো ধোঁৱা কালাৰ নিচিনা কালাৰটো ভাল লাগে কিবা এটা।
আহ অ।
তাৰ সেইটো জবাব ফুল বনাইছো, একে পাত পাতো ফেব্ৰিক কৰি দিছো। এনে ফুল তোমাৰ। হেৰিতটো বনাইছো এইটো হেলমেটে বনাইছো মানে। উম, তেনেকে সেই সেইযোৰ সেইযোৰ মই পিন্ধিলো কামাখ্যালৈ গৈছিলো, মই কামাখ্যা মন্দিৰলৈ গৈছিলো। আমাৰ। কামাক্ষ্যা লৈ, যাওঁতে মানে আগদিনাখন মানে কি বনাই আছিলো বেচিবলৈ। তাৰ পিছত। কম ৰঙৰ কাপোৰযোৰ পিন্ধি যাবলৈ মন যায়। ন যিমানে হওক মন্দিৰলৈ কম ৰঙৰ পিন্ধি যাব লাগে। সেইকাৰণে মই এক, একে ৰাতিৰ ভিতৰতে কমপ্লিট কৰি মই ৰাতিপুৱালৈকে নুশুলোয়ে কমপ্লিট কৰি মই পিন্ধি গৈছো।
অঁ তেনেকে মন্দিৰত গ'লা সেই টোপনি ধৰা নাই।
নাই ধৰা নাই নাই মন্দিৰত গলে টোপনি। কত ধৰিব নোৱাৰ আগতে ৰাতিতটো নুশুলোৱে তেনেকে গা উঠিয়া অ সেই কাপোৰযোৰ কৰি গা পা ধুই ওলাই কৰি ৰেডি হয় কামাখ্যালৈ গ'লোগে তাৰ পৰা আহিহে শুইছোহি আৰু টোপনি ধৰিছে আৰু। তাত গৈ কিন্তু টোপনি ধৰা নাই কিন্তু, ন তাত আৰু ভগৱানৰ ওচৰত গৈছো।
ক'ত গৈছে।
ভগৱানৰ ওচৰত গৈছোঁ ক,
অঁ অঁ তাততো গ'লেতো লাইন ল'ব লাগে । হয়।
অঁ অঁ।
লাইন ল'ব লাগে।
লাইন লৈছো আমি লাইন লৈ পেলাই সোমাইছো সোমাই কৰি দুটা আহৈতা মান বজাতহে সোমাব পাৰিছো আৰু।
অঁ।
তাত ছটা পাঁচটা বজাতে গৈছো নহয়। অ দুটা আহৈতা, দুটা বজাত সোমাইছো আৰু সোমাই পেলাই মানে হেৰি কৰিছো আৰু, মানে মন্দিৰ সোমাই লৈ সেৱা সতা কৰি আৰু, তাতে কিবা কিবি খাইছো আৰু।
অঁ।
উম হ'ব দে ন পিছত কথা পাতিম দে,
অ হ'ব দিয়ক অ উম।